শুনি আছো, শুনি আছো। বাকী কোৱা তোমাৰ খবৰ খাতি কোৱা? অ' ভালে আছো দিয়া চলিছে আৰু কিবা প্ৰক কাৰে জীৱনটো। জানাই আজিকালি মানে পইচা পাতিৰ অকণ অসুবিধা। উম, বাকী মই ভাবিছিলো আজি আমি চাকৰি বনাম আমি ব্যৱসায়ৰ ওপৰত অকন কথা পাতো।
অ' অ' পাতিব পাৰিবা।
এতিয়া তেতিয়া মই ভাবো মই - মই প্ৰথমতে মোৰ কথাটো কৈ লৈ আছোঁ, মানে মই ভাবোঁ যে সক - দুয়োটাৰে নিজৰ নিজৰ আ ঠাইত মানে দুয়োটাই নিজৰ নিজৰ ঠাইত ডাঙৰ কিয়নো চাকৰি কৰিলে আমি নিৰ্দিষ্ট হিচাপ - নিৰ্জিষ্ট পৰিমাণে আমি এটা ধন লাভ কৰিব পাৰোঁ আৰু আমাৰ যি চাকৰি সেই চাৰি চাকৰি সুৰক্ষিত কিন্তু আমি বিজনেছ কৰিলে ব্যৱসায়িক কৰিলে। ব্যৱসায় কৰিলে বস্তু। টো সুস্থিৰ অৱস্থাত নাথাকিব পাৰে কেতিয়াবা আমি বহু বেছি লোকচানৰ সন্মুখীন হ'ব লগীয়া। হব পাৰো কেতিয়াবা আমি আকৌ লাভ। কৰিলে দুগুণ তিনি গুণ লাভো কৰিব পাৰো গতিকে মই ভাবো যে। দুয়োটাই নিজৰ নিজৰ। ঠাইত মানে। সম্পূৰ্ণ মুহূৰ্ত আছে বুলি মই ভাবো।
উ মই সেইটোয়ে ভাবো কাৰণ। চাকৰি এটা যদি ক'ব লাগিলে আহ এজন ধৰা যদি দুখীয়া পৰিয়াল হওক বা যি হওক কাৰণ দুখীয়া পৰিয়ালৰ এজন মানুহে চাকৰিটো বিচাৰে কাৰণ তেওঁলোকেতো মানে। ব্যয়ৱসায় কৰিবৰ কাৰণেও কিছুমানে টকা পইচা নাথাকে ধৰা ত বহুত খিনি কিছুমানেটো চাকৰিটো বিচাৰিছে মই চৰকাৰী চাকৰি হলে বহুত খিনি ভবিষ্যতৰ লৈকে সুৰক্ষা এটা থাকে আৰু ব্যৱসায়ত টো ভাল বেয়া নহয়। ব্যয়ৱসায়তো কিছুমানে আহ ব্যৱসায় কিমান ডাঙৰ ডাঙৰ ব্যৱসায় কৰি কিনে আজি বহুত, বহুত, বহুত, বহুত সফল ব্যক্তিয়ে হৈছে আজিলে আজি
হয় সেইটো ঠিকে কৈছে আৰু চাকৰিৰ ক্ষেত্ৰতো বহুতে চৰকাৰ চৰকাৰী চাকৰি বিচ বিচাৰেই স কথা ঠিকে কৈছা তুমি মই যিহেতু তোমাক হয় মই যি তো তোমাক কৈছিলো যে চাকৰি এটা সুৰ ক্ষিত বুলি কিন্তু আচলতে কথাটো হয় যে ব্যক্তিগত খণ্ডৰ চাকৰিবোৰ বৰ বেছি কিমান এটা সুৰক্ষিত নহয় বাট চা বিচৰা মানুহবোৰো চৰকাৰী চাকৰিয়ে বিচাৰে বৰ বেছিকে নহয় জানো
হয় সেইটোও হয় কাৰণ চৰকাৰী চাকৰি মানে নিৰাপত্তা থাকে বা সুৰক্ষিত হৈছে মই আজি যদি অ ভৱিষ্যতলৈ। যদি মই থাকো মই তেতিয়ৈকে মই কিবা এটা কিবা এটা নহয় কিবা এটা পাম কিন্তু ব্যক্তিগত খণ্ডৰ চাকৰি কৰে আজি মই কৰিছো কালিলিলৈকে মোক ওলাই দিলে ত' মই পিছলৈকে কি কৰিম আৰু পিছলৈকে তাৰ মানে সুৰক্ষিত নহবও পাৰে সেইটো ব্যক্তিগত খণ্ডৰ চাকৰি এটা
হয় হয় ঠিকে কৈছে আৰু বিশেষে তোমাৰ বক্তিগত চাকৰি ক্ষেত্ৰত টো নিৰাপত্তা নাথাকে ৰে তুমি যেনেকে কলা এইটো কথা মই এশ শতাংশ মই মানিছো লগত কিন্তু চৰকাৰী চৰকাৰী চা শৰীত তোমাৰ অলপ সুৰক্ষিত থাকে। কিন্তু মই ভাবো মই ভাবো মোৰ বিশেষকে এটা অনুভৱ যে চৰ চৰকাৰী চাকৰি সুৰক্ষিত থাকে হয় কিন্তু ব্যৱসায়ত ব্যৱসায়ত তোমাৰ যদি আমি পইচাও ঘটিব বিচাৰো য। তি আমি পইচা ঘ ঘটিবলৈ আমি বে চিকৎসক তেতিয়াহ'লে আ একেবাৰতে দুুণ তিনিগু লাষ্ট কৰিব পাৰো আৰু ব্যৱসায় এইটোয়ে মানে এটা বহুত ডাঙৰ এটা গুণ যিটো আমাক পইচা দিব তেতিয়াহ'লে তোমাক দুগুণ তিনিগুণ বেছিকে দিব আৰু যদি তোমাৰ লোকচান কৰিব বিচাৰ। তেতিয় হ'লে তোমাৰ লোকচানো কৰিব। কিন্তু সেয়হে মই ভাবো যে আমি নিজৰ যি জীৱনত অলপ হ'লেও ৰিস্ক লোৱা উচিত ৰিস্ক লৈ যদি কাৰোবাৰ যদি ব্যৱসায় কৰিব মন আছে তেতিয়াহ'লে এই ব্যৱসায়ত মানে অক ৰিস্ক লয় অকণ টকা পইচা তেওঁ নিজৰ লগাই মানে ব্যৱসায়ত নামা উচিত আৰু কেতিয়াও ভয় কৰিব নালাগে কাৰণ ব্যৱসায় মানে হৈছে আজি লাভ কালি আহ লোকচান আজি লাভ কালি লোকচান সেইবুলি মই ভাবো। কিন্তু মই ভুধব বিচাৰো যে তোমাৰ জীৱনত চাকৰি আৰু ব্যৱসায়ৰ ভিতৰত কোনটোৰ মহত্ব আটাইতকৈ বেছি আৰু কিয়?
মই মইতো মই যিটো কব লাগে কাৰণ মই সৰুৰ পৰাই মানে এটা মানে মই এনেকুৱা মানে ব্যৱসায়ত নাম মানে মোৰবসেই নাই মানে যিমান থাকিব লাগে ম মানে চাকৰি ক্ষেত্ৰতে মানে সৰুৰ পৰা এটা সপোন এটা আছে যে মই চাকৰি মানে এটা কৰিম মানে মাৰ দেউতাক ভালকে ৰাখি মানে এনেকুৱা মানে সৰু পৰা এটা মানে চাকৰি চাকৰিৰে এটা মানে হেঁপাহ এটা আছে আৰু। ব্যৱসায় মানে এনে জানো ব্যৱসায়। কি কেনেকুৱা কাৰব সকলো নলেজ লাগিব ন যে আজি তুমি চাকৰি পাব পাৰা ন পাবও পাৰা কিবাতো কৰি তুমি এ একদিন হলেও খাব লাগিব ন।
হয় হয় ঠিকে কৈছা মানে তুমি চাকৰি চাকৰি প্ৰতি বেছি আগ্ৰহী।
চাকৰি প্ৰতি বেছি আগ্ৰহী কিন্তু তথাপিও কিন্তু ব্যৱসায় লাইনটো অলপ জানিলে মানে সেইটোও জানিব লাগিব বা তুমি যদি আহ চাকৰিতটো নাপাোৱা তেতিয়া নাপোৱা যদি নোপোৱাও ত ব্যৱসায় টো তুমি কৰিব পাৰিব লাগিব যদি তোমাৰ অলপো যদি মানে অভিজ্ঞতা নাথাকে। ব্যৱসায় ল যদি অলপ যদি নাজান তেতিয়াহ'লেতো সেইটোতো নহ'ব ন।
নহ'ব নহ'ব ঠিক আছে তেতিয়াহ'লে তুমি মোক কেইটামান চাকৰিৰ অৱগুণ কোৱাচোন আৰু ব্যৱসায়ৰ অৱগুণ কোৱাচোন তুমি।
চাকৰি কৰাৰ ক্ষেত্ৰত মানে উ ভালেই বুখি মানে চাকৰি যদি ভাল গুণ।
ন অৱগণবোৰ কোৱা অৱ অৱগণ বোৰো কোৱা।
অৱগুণ যদি কব যাও চাকৰিতটো আজিকালিতো সকলোৱতো কৰা দেখাই যায়। বহুত খিনি আজিকালি চৰকাৰী চাকৰি চৰিতো কৰে কিন্তু কিছুমান ব্যক্তিগত খণ্ড চাকৰিও কিছুমানো মানে ধৰা কিবা কামত কিবা কাম বেয়া পালে তোমাক ওলাই দিলে কিন্তু চৰকাৰী চাকৰি ক্ষেত্ৰত সেইটো হয় সেইটোও হয় সেইটো নহয় কিন্তু চৰকাৰী চাকৰি ক্ষেত্ৰত মানে অলপ অলপ দিনৰ কাৰণে তোমাৰ দূৰত ৰখাৰ পিছত আৰু তুমি সেইটো জইন কৰিব পাৰা
হয় হয় ঠিকে কৈছে আৰু লগতে তোমাৰ লগতে তোমাৰ চৰকাৰ চৰ চৰকাৰী চাকৰি ক্ষেত্ৰত তাৰ এটা বৰ বেছি এটা মানে সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয় মানুহে আমাৰ যি দৈনন্দিন জীৱনৰ বস্তু বোৰৰ দৰ দাম বোৰ বহুত বেছিকে মানে বাঢ়ি আহি আহি আহিছে কিন্তু সেই ক্ষেত্ৰত চাকৰি যি দৰমহা সেই চাকৰিৰ দৰমহা বৰ।
একে থাকে বেছি বঢ়া নাই বেছি বঢ়া নাই তুমি যদি ডাঙৰ ডাঙৰ যদি সেই যোৱা তেতিয়ালৈকে অলপ মানে মানে বাঢ়িব কিন্তু মানে বহুত বছৰ ৰখিব লাগিব দুই চাৰি বছৰ এনেকুৱা এনেকুৱা নো যেতিয়া দহ বাৰ বছৰ তেতিয়াহে তোমাৰ মানে দৰমহাও বাঢ়িব তোমাৰ। সেই মানে সেইটোও বাঢ়িব কিন্তু বস্তুৰ দৰ দামটো মানে মাহে মাহ কেতিয়াবা মাহতো বাঢ়ে বছৰতো বাঢ়ি যায় কেতিয়াবা ক'ব নোৱাৰি ন আজিকালি।
হয় হয় ঠিকে কৈছা তুমি আৰু লগতে আমি এতিয়া যেনেকে তুমি চাকৰি অৱগুণ কলা ঠিক তেনেকে ব্যয়ৱসায়ো অৱগুণ আছে। ব্যৱসায় কেইবাটাও অৱগুণ আছে যেনেকে তোমাৰ ব্যয়সায় এতিয়া ধৰি ঠিক যেনেকে মই তোমাক ক'লো যে লোকচান হলে তোমাৰ বহুত বেছি লোকচান হ'ব পাৰে আৰু ব্যৱসায় হয়
আৰু ব্যৱসায় মানে কি হয় মানে নিজৰ আহ। কেতিয়াবা কিছুমানে এনেকুৱা কৰে মানে যোন মানুহক তুমি বিশ্বাস কৰা সেই মানুহে কেতিয়াবা মানে বিশ্বাসঘাত কৰে।
একদম এক্দম যি মানুহক বিশ্বাস কৰা তুমি সেই মানুহজনে প্ৰত্যঘাত কৰে আৰু লগতে তোমাৰ ব্য্ৱসায়ত প্ৰতি প্ৰতিযোগিতা বহুত ব্যয়ৱসায়ত প্ৰতি ব্যৱসায়ত প্ৰতিযোগিতা বহুত এতিয়া চাকৰি পোৱাৰ পিছত তুমি যদি এবাৰ তোমাৰ চাকৰি আহি গ'ল তাৰ পিছত তোমাৰ সেই চাকৰি লৈ তোমাক। কোনেও মানে সেই চাকৰি চাকৰিৰ পৰা উলিয়াব নোৱাৰিব বা চাকৰিৰ লগত তোমাক তোমাৰ লগত কোনেও প্ৰতিযোগিতা মানে সেইটো কৰা দেখা মানে নাযায় কিন্তু কথাটো হ'ল যে ব্যৱসায় কৰাৰ লগে লগে তোমাৰ আন আন যি ব্যয়ৱসায় বোৰ আছে তেওঁলোকে ব্ৱসায় বোৰে তোমাৰ লগত প্ৰতিযোগিতা কৰিব তোমাৰ লগত তোমাতকে বেছি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব ফলস্বৰৃপে তোমাৰ কৰবাত নহ'লে ক'ৰবাত তোমাৰ সেই প্ৰতিযোগিতাৰ কাৰণেও ক্ষতিসাধন হয়। ঠিক তেনেদৰে মই ভাবো যি অৱগুণো আছে আৰু ঠিক তেনেদৰে ভাল গুণো আছে। এতিয়া কথা হ'ল যে আমি এতিয়াতো অৱগুণ বোৰ আমি এতিয়া আলোচনা কৰিলো আমি। এ ভাল। আলোচনা কৰো হয় নে নহয় এতিয়া তুমি চাকৰিৰ। কেইটামান ভাল গুণ কোৱাচোন?
আহ চাকৰি কৰিলে মানে কি হয় ভৱিষ্যতলৈকে মানে এটা তুমি মানে থাকে আৰু যে মোৰ এটা চাকৰি আছে ত' মই কিবা নহয় ক কিবা যিকোনো প্ৰকাৰে মই থাকিব পাৰিম। চাকৰি যদি এটা কৰি লওঁ বা যিকোনো। মানে যিকোনো ঠাইতে মই থাকিব পাৰিম মোৰ এটা চাকৰি আছে মানে এটা নিৰাপত্তা থাকে বা সুৰক্ষিত হৈ থাকিব পাৰো। আৰু ব্যৱসায়ৰো অঁ যদি কোনো কোনো একো নকৰে কাৰণ নিজৰ ব্যৱসায়ত নিজৰ ওপৰত কথা যে তুমি তুমি যিমানখিনি তুমি পাৰা তুমি সেইখিনি তুমি কৰা যিখিনি তুমি পাৰা চ' সেইকাৰণে বহুত বহুত বহুত ভাল ভালো ব্যৱসায় কৰিব কাৰণে।
হয় হয় ঠিক ঠিক কৈছা আৰু লগতে বিশেষকে এতিয়া তোমাৰ মই এটা কথা ভ মানে তোমাক সুধিব বিচাৰো চাকৰি আৰু ব্য্ৱসায়ৰ ভিতৰত দেই তুমি যদি কোনোবা যদি তোমাক আহি পেলাই তোমাক যদি ব্যক্তিগত। ভাৱ মোক কোৱাচোন তুমি চাকৰি কৰি। কৰিম নে ব্যৱসায় কৰিম তেন্তে তুমি তাক কি পৰামৰ্শ আগবঢ়াবা?
মই মই এনে চাকৰি ক্ষেত্ৰতে বেছি কৰিব কৰিব পৰা যায় চাকৰি
চাকৰি কৰিব পৰা যায় আচ্ছা তুমি কোৱাচোন ব ব্যৱসায় এয়া য যে যেনিবা কোনোবাই যদি ব্যৱসায় কৰিবলৈ বৰ বেছি আগ্ৰহী আৰু তাৰ তাত আছে টকা বিশ হাজাৰ কি টকা বিশ হাজাৰত কি চাকৰি কৰিবলৈ তুমি তাক পৰামৰ্শ দিবা
টকা বিশ হাজাৰ
ব্যৱসায় কৰিবলৈ তাক তুমি পৰামৰ্শ দিবা
কাৰ যদি সি সি মানে যদি সি নিজৰ কোনটো বিচাৰে বা ধৰা মই ধৰা কিবা মানে পাইপৰে হওক বা এখন দোকান দিও মানে প্ৰথম প্ৰথম সৰু এখন বা যিমান খিনি পইচা তোমাৰ সেইখন সৰু এখন দোকান দিয়া তুমি কৰিব পাৰা পিছলৈকে সেই দোকানখন ডাঙৰ কৰি কিনে পিত বেলেগ বেলেগ ঠাইত যদি আৰু তোমাৰ সেই ব্য়সায়তো বহুত লাভ হৈছে বেলেগ বেলেগ ঠাইত আজিকালি বহুত ভতে এখন দুখন মানে বহুতকে দহ বাৰখন দুখন দেখা পোৱা যায় সমান দোকান আজিকালি থাকে হলচেলাৰ মাৰ্কেট বা যিমান বজাৰ হওক কাপোৰৰ সেই হওক যিমান মানে এখন সৰু দোকানৰ পৰা বুত খিনিয়ে মানে আজিকালি বহুতখিনি হোৱা দেখা যায়
হয় হয় ঠিকে কৈছে এতিয়া টকা বিচ হাজৰ লগত যদি কোনোবাই লগৰে আহি তোমাক যদি সোধে তুমি তেনেকে তুমি যেনেকে কলা যে এতিয়া তুমি তাত দোকান খুলিবলৈ পৰামৰ্শ দিবা বিভিন্ন ধৰণৰ এইবোৰ পৰামৰ্শ দিবা মই তাক পৰামৰ্শ দিম যে তাৰ হাতত যদি টকা বিশ হাজাৰ টকা আছে সিয় কালি আমাৰ চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি আগবঢ়ায় ব্যৱসায়ৰ ক্ষেত্ৰত যি ব্যৱসায় বাণিজ্য সেই ব্যৱসায় বাণিজ্যক হয় বিৱসায় বাণিজ্যক আগবঢ়াই নিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি আগবঢ়ায় ফলস্বৰূপে আমাৰ যি আমাৰ যি আমাৰ মধ্য মধ্যবৰ্গৰ মানুহ সেই মধ্য ব বৰ্গৰ মানুহে এই চৰ চৰকাৰী আঁচনিৰ পৰা লাভালাভ লব পাৰিব গতিকে মই ভাবো যে চৰকাৰৰ পৰাও যিহেতু ইমান এটা সুবিধা বহুত বেছিকৈ সুবিধা আজিকালি চৰকাৰে আগবঢ়াই আছে চৰকাৰৰ লগতে বিভিন্ন ধৰণৰ বৃক্তিগত প্ৰতিষ্ঠানেও বা প্ৰশিক্ষন দি আছে। বিভিন্ন ধৰণৰ আমাৰ চৰ আমাৰ সামাজিক আমাৰপা যি আমাৰ সামাজিক সংগঠন হৈ গ'ল সামাজিক সংগঠনেও নিজৰ সহায়ত সহায়ৰ বেছি হাত আগবঢ়াই আছে গতিকে মই ভাবো যে বৰ্তমানৰ দিনত ব্যৱসায় বাণিজ্য কৰাতটো কৰিব পৰাতো বৰ বেছি টান কাম নহয় লাগে যদিও কেৱল এটা মানে পুঁজিৰ দৰকাৰ আৰু সেই পুঁজি আমি কিবা প্ৰকাৰে নহলে কিবা?
আহৰণ আহৰণ কৰিব হয় আৰু নিজৰ ওপৰত মানে সেইটো বিশ্বাস থাকিব লাগে যে মই এইটো মানে কৰিম কোৱা মানে কৰিমেই এইটো ত আৰু মানে নিজৰ ওপৰত বিশ্বাস থাকে থাকিলেতো বহুত খিনিয়ে বহুত খিনি ভাল সেইটো হয় ঠিক আছে ভাল ভাল লাগিল আৰু পিছলৈ আৰু কথা পাতি
আৰু কথা পাতিম দিয়া আজি আজিৰ যি আলোচনা সেইটো বহুতে গুৰুত্বপূৰ্ণ পুৰণা আলোচনা আছিলে চাকৰি বনাম, ব্যৱসায় সেইটো ইয়াত কোনেও নিজে কিল আচলতে কিন্তু মানে কথাটো হ'ল দুয়োটাৰে মান মানে এইটোয়ে আনটো এৰি চলিব নাৱাৰে তেনেকুৱা নিচিনা
ঠিকে আছে ঠিকে কৈছা জতিয়ে কৈছে। দিয়া ঠিক আছে।